হেল্ল',
অঁ কি খবৰ?
অঁ ভালে তোমাৰ?
কি আছোঁ দিয়া, কি কৰি আছিলা?
আছিলো আৰু লৰাৰ লগতে অকনমান বহি মেলি। তুমি?
অঁ, ম ও আছোঁ আৰু।
অঁ, হ হ ঠিকে আছে এতিয়া। ময়ো আছিলো এই ইয়া আৰু এতিয়া ইহঁতৰ গৰম বন্ধ দিছে নহয়।
অঁ,
ৰিলো আৰু সি মানে অকনমান সময় পঢ়িলে, বেছি মানে পঢ়িবৰ ইচ্ছা নক কৰি, বন্ধুৰ কাৰণে আৰ কিমান কৰিব আৰ তাকেই আৰু কিবা কিবি। কিতাপ বিলাকত চাই এই কিবা কিবি দেখা পাইছে আৰ গামোচা চামোচাৰ ফটো। বা আৰু এইবিলাক জাপি চা। দেখা পাই সুধি আছে আৰু এইবিলাক কি মেখেলা চাদত? তাতত দেখা পাই সুধি আছে এইবিলাক অঁ, জানিবৰ ইচ্ছা কৰি আছে পৰম্পৰা আৰু ময় বোলো এইবিলাক আমাৰ পৰম্পৰা হয় মেখেলা। চাদৰ সেনেকে আমি
ত এতিয়া শিকোৱাৰ সময় এইটোৱেই আৰু।
অঁ
যে পৰম্পৰাৰ আচলতে কি হয়, যে এখ মানে পৰম্পৰাই মানে কেনেকুৱা ধৰণে উম, হেৰি হৈছে আৰু সমাজ, জাতি বা পৰিয়ালৰ। মানে পুৰুষানুক্ৰমে যিটো চলি অহা ৰীতি নীতি বা আচাৰ ব্যৱহাৰ বোৰ আছে। বিশ্বাস, মূল্যবোধ, সংস্কৃতি। এইবোৰে যে জীৱন ধাৰাৰ ধাৰাবাহিকতাৰ এটা পৰম্পৰা সেইবোৰেই মানে বুজাব লাগে আৰু।
অঁ, সেইখন তো সোধাল লগে লগে মই বোলো যিমান খিনি পাৰো আৰু। কৈছোঁ আৰু মই মোৰ হিচাপত। তাকে তোমাৰ কিবা সেইটোৰ পৰা আইডিয়া আছে নেকি?
এতিয়া এইবোৰৰ ওপৰত ধাৰণা যদি তুমি কোৱা তেতিয়া হ'লে ঈদ তুমিতো জানাই বা সকলোৱে জানে যে, পৰম্পৰা অতীত, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত এক দৃঢ় সম্পৰ্ক গঢ়ি তোলে। হয় নে নহয়? আৰু পৰম্পৰাৰ বিষয়ে ত' বহুত মানে পঢ়িবও পাৰি। এ পৰম পৰা হৈছে, পুৰুষ অনুক্ৰমে এক প্ৰজন্মৰ পৰা বা আন এক প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকে। বা সমাজৰ সংস কৃতি আৰু পৰিচয় অক্ষুন্ন ৰাখে। এইবোৰ পৰম্পৰা একো একোটা মানে প্ৰাধান প্ৰাধান্য আৰু যেনেকে সামাজিক ঐ ক ব সম্প্ৰীতি আৰু শৃংখলাও বচাই ৰাখে পৰম্পৰায়। সময়ৰ লগে লগে কিছুমান পৰিৱৰ্তন হলেও মূল আদৰ্শ অটুত থাকে। সেইবোৰো ধৰি ৰাখিব, ৰাখিব।
উম।
আৰু এনেকুৱা আৰু সমাজত ইতিহাস আৰু পৰিচয় জীয়াই ৰখাত টোৱে হৈছে আমাৰ মানে প্ৰধান কাম এতিয়া আৰু এইবোৰে সৰু ল'ৰা ছোৱালীবোৰক বৰ্তমান আমি শিক্ষা দিব লাগিব। উ নতুন প্ৰজন্মক নৈতিক মূল্যবোধ আৰু সামাজিক দায়িত্বৰ ওপৰত শিক্ষা দিয়াটো আমাৰ মানে প্ৰধান কাম আৰু।
অ সেইটোয়ে মোক সুধি আছে লৰাই মা আমাৰ ঘৰত আইতাই মেখেলা চাদৰ পিন্ধে
তোমালোকেও পিন্ধি বোলো সেইটো মানে কি আৰু মো বোলো এইবিলাক পৰম্পৰা আমি বেলেগ ড্ৰেছো পিন্ধিব পাৰো এইবিলা কো আমি পিন্ধো আমাৰ মেখেলা চাদৰতো আমাৰ ককা মে
বুজাই দিবা যে উৎসৱ পাৰ্বণ, লোক সংস্কৃতি আমাৰ এইবোৰ ভাষা মানে সমৃদ্ধি কৰিয়ে এই পৰম্পৰাই। আৰু অসমৰ পৰম্পৰা উদাহৰণ হৈছে মেইন হৈছে বিহু উৎসৱ তো
অ এ
গামোচাৰ ব্যৱহাৰ মেখেলা চাদৰ পৰিধান কৰা যিটো উম উম পদ্বতি আছে অ নামঘৰ স ত্ৰ এইবোৰ সংস্কৃতিৰ ভিতৰতে পৰে আৰু এইবোৰ পৰম্পৰাৰ মানে ভাল উদাহৰণ
উম
তাৰে ভিতৰত তুমি ক'ব পাৰা জা ঢোল পেপা লোক ঐতিয্য যিবোৰ আছে সেইবোৰো পৰম্পৰাৰ ভিতৰত পৰে এইবোৰ তুমি তাক শিকাব পাৰা। অসমীয়া লোক সংগীত লোকগীত লোকনৃত্য এইবোৰো আমাৰ অসমীয়া পৰম্পৰা হয়।
অ সেইবিলাক তাকেইতো সেইবিলাক এতিয়া চলি আহা আৰু
থাকিব লাগে শিকাব লাগে
অ সোধে এতিয়া এইবিলাক ঢোল খোল এইবিলাক দেখা পায় নহয় কিতাপ ত আছে এইবিলাক বস্তু এইবিলাকে সোধে আৰু এতিয়া মানে মোৰ কেনেকোৱা হৈছে বন্ধ বন্ধত মানে এইবিলাক বুজাই দিয়াৰ কাৰণে বেছি ভাল হৈছে আৰু সুবিধাতো মিলিছে আৰু এনেইতো স্কুল থাকিলে পঢ়া বিলাক মানে ইমান আজি কালি টান হৈছে নহয় সেইবিলাক মানে বৰ বহলাই মানে সেইবিলাক সোমাবৰ কাৰণে সময় নাথাকে এতিয়া আৰু আজি সোধাৰ লগে লগে মইও মানে সুবিধাটো লৈ ললো অকনমান ব
অ অ সেইটোৱে সেইটোৱে অ সেইটোৱে একচুৱেলি পৰম্পৰাই এখন সমাজৰ আত্মপৰিচয়, গৌৰৱ আৰু সাংস্কৃতিক সম্পদ গম পাইছা নে নাই ত' গতিকে পৰম্পৰাক সন্মান কৰিবলে লাগে আৰু সংৰক্ষণ কৰিব লাগে আৰু মানে নতুন প্ৰজন্মলৈ আ আগবঢ়াই দিয়াটো আমাৰ সকলোৰে দায়িত্ব হয় আচলতে।
সেইটোৱে যেনেকে আমাক আমাৰ মা দেউতাহতে শিকাইছিল সেইবিলাক বস্তু যদি আমি আমাৰ ল'ৰা ছোৱালীক শি কাব পাৰো এইবিলাক পৰম্পৰাবিলাক সিহঁতে গম পাব আৰু এইটো চলিলে আৰু যেতিয়া আমাৰ মানে পিছৰ প্ৰজন্মই সেই বস্তুটো এতিয়াই ল'ব পাৰিব নহ'লে ইয়াতে মানে ষ্টপ হৈ যাব আৰু বন্ধ হৈ যাব এইবিলাক সেনেকোৱা এতিয়াতো সেনেকোৱাই হৈছে কিছুমান মানে ৰীতি নীতি মানে আমাৰ সমাজত মানে কিছুমান নেদেখা দেখা নাপাওৱেই আৰু তাৰপাছত আমাৰ ঘৰ বিলাকত যিবিলাক থাকে অ কিছুমানত নাথাকে
গাঁৱৰ পৰিৱেশত হ'লে চবে এইবোৰ কথা বুজি পালে হয়
অ
একদম সিহঁতক উম ধুনীয়াকৈ বুজাই দিবা এইবোৰ জানাতোক খুব দৰকাৰেই হয় প্ৰম পৰম্পৰা আচলতেনো কি পাপৰ তোমালোকে তুমি ক'ব পাৰা যে পৰম্পৰা পুৰুষ অনুক্ৰমে চলি ৰিতি নিতি আচাৰ ব্যৱহাৰ বিশ্বাস সংস্কৃতি আৰু জীৱন ধাৰা মানে ধাৰাবাহিকতাটো ধৰি ৰাখিছে বা এইখন সমাজৰ বা জাত ঐতিত ঐতিত ঐতে মানে ঐতিহাসিক সংৰক্ষন আৰু নতুন প্ৰজন্মূলক কঢ়িয়াই নিয়াত মানে গুৰুত্ব গুৰুত্বপূৰ্ণ যিটো ভূমিকা লৈ আছে সেইবোৰ এনেকে ধৰণৰ কিছুমান আলোচনা কৰিব পাৰা আৰু
অ সিহঁতে মানে কেতিয়াবা মানে মই এনে স্কুলৰ পৰা আহিলেই সিহঁতক সুধো নহয় ল'ৰা যে কি কথা পাতিলা কেতিয়াবা কেতিয়াবা সিহতৰো ওলাই মানে সিহঁতৰ ধৰাচোন যিবিলাক কাপোৰ কানি ঘৰত পিন্ধিলে বা কোনে ক'ত ডাঙৰক সন্মান কৰা বা আমাৰ ককা আইতা আহিছে বা আমাৰ ককা আইতাক আমি এনেকে সেৱা কৰোঁ উৎসৱ পাৰ্বণত বিহু চিহু বিহুত আমি এনেকে বিহু চিহু হ'লে আৰু বিহু টাইমত মানে সিহঁতে সেইটো বিহু টাইমত
সৰুৱে ডাঙৰক যিটো সেৱা কৰে সেইবোৰ
আছিল আৰু সেই বস্তুটো কৈছিল যে মা মই সুধিছিলো মোৰ বন্ধুক যে তোমালোকে এনেকে ককা আইতাক বা ডাঙৰক সেৱা কৰিছিলানে সিহঁতে কৈছা আমি কৰিছো মই কলো তুমি কি কৈছা আই কৈছে অ মইয়তো কৰিছো এইটো কথা কৈছো আমাৰতো ঘৰত মানে যৌথ ফেমিলি সি সেইবিলাক বস্তু পাইছে আৰু আমাৰ আগৰ পৰা এইবিলাক আমাৰ নিয়ম নীতি বিলাক আছে আৰু আগৰে সেইবিলাক খিনিতো জানাই বাৰু সেইবিলাক মানে সি মানে পাইছে আৰু সেইবিলাক কথা মানে সেয়াৰ মানে সেই টাইম বিৰাট ভাল লাগে আৰু তে বেলেগ মোৰ লগ বন্ধু বিলাকে কৰে নে নকৰে সিহঁতক মানে সি সুধে আহি পেলাই মোক কৈছে যে মা মই যেনেকে কৰিছো মোৰ বন্ধু বিলাকেও কৰিছে বন্ধু বান্ধৱী সিহঁতক সুধিছিলো কৰিছে কিছুমানে কৰা নাই মই বোলো কিছুমানৰ ঘৰত হয়তো ককা আইতাক নাথাকে কোনোবা সেনেকুৱা আৰু আছে অ কিয় অ কিয় কৰা নাই সিহঁতে মই বোলো ইহতৰ হয়তো ঘৰত কোনোবা নাই এনেকুৱা সেইকাৰণে সিহঁতে নক কৰে মা পাপাকক কৰিছে বা গোসাই ঘৰত আমি যেনেকে ডেইলি ৰাতিপুৱা গধূলি চাকি বন্তি লগাও সেইবিলাক কথাও আৰু আলোচনা কৰে আৰু কেতিয়াবা দেখা পাই থাকে যে মই খু এইবিলাক আমাৰ পৰম্পৰা এতিয়া আমি যিখিনি কৰিছো তোমালোকে পিছত সেখিনি আগবঢ়াই নিব লাগিব এইবিলাক সদায় চলি থকা তেতিয়াহে আমাৰ মানে জাতিটোও চলি ৰাখিম বস্তুবিলাক সংস্কৃতিতো ধৰি ৰাখে দিব পৰা যায় আৰু এইবিলাকেই আৰু
অ সেইটোৱে শিকাব লাগে নামঘৰত কেনেকে মানে ধৰাক গা পা ধুই নামঘৰত সোমাব লাগে বা মন্দিৰত কেনেকৈ এইবোৰ কৰিব পানে সেৱা কৰিব লাগে এইবোৰ ধূতি হওঁক গামোচাও পিন্ধি যে যায় সেই এটা পৰম্পৰা হয় এইবোৰ তেওঁলোকক মানে দেখুৱাই দিব লাগে এতিয়া
তাকেই আৰু
অঁ
বহুত আৰু ল'ৰা ছোৱালীক আজিকালি এইবিলাক শিক্ষা দিব লগা হৈছে
দিব লাগিবই এতিয়া বহুত নাজানো কথাও থাকে। ত' এই আমি শিকাব লাগিব।
সেইটোৱে কিছুমান এনেকুৱা কথা সুধিলে দে বিলাক মানে মই কেতিয়াবা মোৰে এনেকুৱা হৈ য যে কি সুধিলে মানে কোনবাৰ হয়তো ঘৰত এনেক ট মানে হৈছে আৰু ধৰাচোন যিটো বস্তু আমাৰ ঘৰতো কেতিয়াবা নহয় যে এইটো জানিব লাগে। কেতিয়া এনেকুৱা আছে মোক ডাঙৰ পৰা সুধি পেলালে অ এইটো এনেকুৱা হব লাগিছিল দিয়া সেনেকে জনাই দিও আৰু মানে আমিও মানে বহুত মানে স হ'ব লগা হৈছে জানিব লাগে আৰু
জানিব লাগে আচলতে চব বস্তুৱেই জনাতো ভাল। কিছুমান পঢ়িব লগা হয় তাৰে কাৰণে
উম কেতিয়াবা এই বিহু হলে বিহু প্ৰগ্ৰেম আমি যেতিয়া বিহুৰ হেতি বিলাক চাব যাওঁ অনুষ্ঠান বিলাক।
উ
গ'লে মানে কয় আৰু এইটো কি মাহ বিহুত মেখেলা চাদৰ কিনিছে এইটো কাপোৰে পিন্ধিব লাগে নেকি এনেকুৱা মেখেলা চাদ চ অ সেইবিলাক সোধে।
সাজ পোছাকৰ নামবোৰ তেতিয়া সিহঁতক মানে চিহ্নিত কৰি দিব লাগে।
উম উম উম সেইবিলাক সোধে আৰু অ সেনেকুৱা সুধিছিলে এইবাৰ বিহুত গলে বা যিবিলাক মানে সঁজু সঁজুলি বিলাক দেখা পাই নহয়। ব্যৱহাৰ কৰা বিহুত এইবিলাক কি হয়। গগনাতো কি হয় গগনা জানে কিন্তু সটো বস্তু কিহেৰে বনায় তেনেকুৱা ধৰণৰ কথা বিলাক সুধ সেয়ে আৰু ভালো লাগে দিয়াচোন। এতিয়া সুধিলে মানে জানাৰ মানে হেপা এটা আছে আৰু যে হয় দেউ মন ভাল লাগে যে ইহঁতে যে মানে আমাৰ অসমীয়া হৈ পেলাই বস্তুটো বুজিব ইচ্ছা কৰিছে। মই কৈছো যে তোমালোকে যে জানিব ইচ্ছা কৰিছা কা নাজানিলে সুধি ল'বা মানে এইটো তোমালোকেও জানা দৰকাৰ পিছত ত আমিতো সদায় নাথাকো ন তোমালোকে আগবঢ়াই নিব লাগিব তোমালোকক কোনে কোনোবাই সুধিলে কি বুলি ক'বা তেতিয়া মানে জনাটো খুবেই দৰকাৰী অ সেইটোৱে সেইটোৱে এইবিলাকেই আৰু আমাৰ পৰম্পৰা ক'ব লাগিলে বহুতে থাকি যায় বাৰু এইবিলাক ওপৰত পৰো
তাকে সেইবোৰে শিকাব লাগে এতিয়া নহলে সিহঁতে একো বুজিয়ে নাপাব কি পৰম্পৰা কি বিহু কি উৎসৱ অনুষ্ঠান দুদিন পিছত এইবোৰ পাহৰিয়ে যাব যদি আমি সিহঁতক শিকাই নিদিও বা আগ বঢ়াই নিদিওঁ চবখিনি বস্তু
উম উম
সেইটোৱে আমি আমাৰ এইটো দায়িত্ব আচলতে এইটোৰ ওপৰত সিহঁতো শিকোৱাটো
সেইটোৱে টো
আৰু পাৰলিলে ঢোল কেনেকে বনায় শিকে এইবোৰ দেখুৱাবও লাগে জাপি কেনেকে বনায় এইবোৰ দেখুৱাব লাগে তেতিয়া এই পৰম্পৰা বিলাক আমি যদি সিহঁতক দেখুৱাই দিওঁ তেতিয়া সিহঁত তে সিহঁতৰ মনত কিবা এটা ভাল মানে ভাৱধাৰা সৃষ্টি হ'ব আৰু সেইটো সিহঁতে আগুৱাই নিয়াত সুবিধা হ'ব বা জানাত সিহঁতৰ কাৰণে সুবিধা হ'ব
অ তাকে সেইবিলাক এনে মানে কেনেকুৱা জানে কেতিয়াবা মানে সেইবিলাক বস্তুৰ লগত লাগি থাকিলে গম পায় ন ক'ত কেনেকে কি কৰে এই কেতিয়াবা হয় কিছুমানে হয় যে ইয়াতে বনাই এনে ভাবাও নাযায় যে তাত লৈ যাব লাগে তুমি ভাল কথা এটাই ক'লা। সেই বিলাক দেখাব লাগে জগ বিলাক ক'ত কেনেকে কি কৰে বহুত ভাল। মানে এটা মাৰি দিলা আৰু যে এনেকৈ বস্তুটো দেখাবও পাৰি। জানাৰ কাৰণে অ হ'ব দিয়া ঠিক আছে। দিয়া অ দিয়া অ অ হব দিয়া।